কি কৰি আছা?
অ বহি আছো।
পঢ়িয়ে আছা
ন ন বহি আছো বহি আছো।
মই ভাবিছো পঢ়ি আছা ইমান ভাল ল'ৰা।
বহি আছো
আহ ভাত পানী খালা?
খালো তুমি খালা
হেল্ল' এনেকে বুলি কয় এনেই কেনেকুৱা চলি আছে
এনে গৰম চলি আছে নেকি
গৰম চলি আছে অ কেইদিনমান বজৰতো ঠাণ্ডা আছিল এতিয়া গৰম পৰিছে ন বতৰ ৰ'দটো ওলোৱা দেখি গৰম হৈ গ'ল আকৌ দেখিছা অকমান ওলাইছিলেহে গুপ গুপনি ভাৱ এটা আছে ন।
হয় হয়
উম এনে ফুৰিব ক'তো যোৱা নাই?
গৈছিলো
গৈছিলা
অ এইফালে আমাৰ ওচৰতে এটা মানে নদী এখন আছে তাতে গৈছো।
তাতে আৰুক ঘৰত এনে থাকিবও মন নাযায় ন
গৰম বহুত যে।
উম ফুৰিবলে মন যায়। ঘৰত থাকিনো কৰিবা নো কি? নাই কি কৰিবা ঘৰ কামৰ পৰাই শান্তি নাপাওঁ ফুৰিবলৈ যোৱা ক'ত যাবা ফুৰিবলে?
অ।
এদিন আকৌ ঠাণ্ডাই আছিলে গৰমৰ কাৰণে আকৌ বহুত মহো ওলাই ন সন্ধিয়া। কি কবা আমাৰ এইফালে জংঘল যে পুৰা মানে ম ওলাই আৰু সন্ধিয়া হলে বহিব নোৱাৰা বুজিছা কি পঢ়ি আছা
মই পঢ়ি থকা নাই বহি আছো।
মই কৈছোঁ কি এনে কি পঢ়ি আছা?
অ মই এতিয়া হায় চেকেণ্ডৰী
অঁ হায়াৰ ছেকেণ্ডৰী ন? মেট্ৰিক দিলা?
এতেই কিলো
হেল্ল'
আহ কোৱা?
মেট্ৰিক দিলা?
মেট্ৰিক দিলো।
ভালে হৈছে একজাম
অ ভালেইআছো।
ভালকে পঢ়া এক্জামকেইটা ভালকে দিবা
তুমি কি পঢ়ি আছা?
মই এইবাৰ এন্ট্ৰেন্ঞ্চ এক্সাম দিম মোৰ মানে এটা ছাবজেক্টত এৰিয়াৰ লাগিছিলে। বি এ
অ।
চ' এইবাৰ মানে এইটো বছৰত পলিটিকেল চাইন্সত দিলোঁ মানে। ভাল দিছোঁ ভালেই হৈছে এক্জামটো। কেৰিয়াৰৰ পেপাৰ মানে সহজে কাটে ন চব ভালেই গ'ল। এম এ এতিয়া এণ্ট্ৰেন্স এক্সাম দিম তিন তাৰিখে। তাৰ কাৰণে প্ৰি পেৰেচন কৰি আছোঁ আমাৰ গাঁৱত আকৌ ভাওনাও ন। এতিয়া চবে কৈ আছে ভাওনা মানে যোৱা নাই হ'বহে। এতিয়া সাতৰ পিছত হ'ব।
আচ্ছা ভাওনা হোৱাই নাই এতিয়া?
নাই নাই এতিয়া নহয় নহয় সাতৰ পিছত হ'ব। নাম গোৱা হ'ব, তাৰপিছত ভাওনা হ'ব। তোমালোকৰ হল?
আমাৰ এইপিনে হৈ গ'ল।
অঁ অঁ হৈ গৈছে মানে হাটৰ আগতে হৈ গৈছে মানে হেৰি কৰিব নালাগে আৰু। এতিয়া চাফা-চিকুণ হৈ গ'লে মনটোও ভাল হৈ দিয়াচোন পবিত্ৰ নিচিনা লাগে। অ পাইছা চব চাফ- চিকুণ কৰি গলে, ধুই পখালি দিব আৰু তোমালোক এনে কাম বন মানে কেনে চলি আছে ঘৰত হাতৰ?
ভালেই চলি আছে। কৰি আছে মাহতে।
উম তুমিতো এনে থাকা চাগে লৰা মানুহ আও কি কামত লাগিবা ন? এনেই হেল্প কৰা নাই?
লাগি ভাগি দিওঁ বাৰু।
উম অলপ হেল্প কৰি দিবা মাহঁতে অকলে নোৱাৰে ন। এনেতো ভালেই গৈ আছে, ভালকে পঢ়িবা। উম! টিউচন চিউচন আছে?
টিউশ্যন হে লোৱা নাই।
টিউচন লোৱা নাই ন, ল'ব লাগিছিলে, হায় ছেকেণ্ডেৰী টাফ হয়।
অ এইবাৰ লব লাগিব।
উ টিউচন এটা লৈ ল'বা, তেতিয়া পৰীক্ষাটো মানে বুজি পাবা কেনেকুৱা কুৱেশন আহে।
হয়।
ভালকে প্ৰিপেয়াৰ আচ্ছা সেই দুটাই মেইন পৰীক্ষা তাৰপিছত মেইন পৰীক্ষা বুলি ক'বলৈ একো নায়েই আৰু ডিগ্ৰীটোত যেনেকৈ তুমি নাইন নাইন এইটৰ এক্সাম দিয়া। সেই তেনেকোৱাই। ইমান টাফ নহয় ভাল তহ পঢ়িলে আৰামচে নম্বৰ উঠি যাব। আমি মানে বেছি গুৰুত্ব নিদিলো বুজিছা পঢ়া টাইমত। ভাবিছিলো এনে পাছ কৰি যাম বুলি। এতিয়া মানে কি হল বেগ লাগি গ'ল এতিয়া মানে উপলব্ধি হৈছে যে অলপ যদি ভালকৈ পঢ়া হয়। তেতিয়া আজি মোৰ বহুত ভাল নম্বৰ আহিল হয় বেলেগৰ নম্বৰখিনি চাই পেলাই লাগে মানে
হয়।
মোৰ অকণ ভাল কে মন দি পঢ়া হয় তেতিয়া ভাল নম্বৰ মোৰো আহিল হয়। এতিয়া মানে উপলব্ধি হয়। সেইকাৰণে মাহঁতে কৈ থাকে যে ভাল কে পঢ়িব লাগে।
হয়।
বুজি পাইছা? তুমিও চো ভালকে পঢ়িবা। উম ভালকে পঢ়িবা ভালকে নাম্বাৰ আহিলেতো তোমাৰেই মাহতৰ ভাল লাগিব অলপ ন? বেগ লাগিলে মাহতৰো বেয়া লাগি ব দিয়াচোন ইমান কষ্ট কৰি পঢ়াইছে পঢ়িছে কৰপা পইচা খৰচা কৰি আনি পেলাই দিছে। কোনো ঠিক নাই ন? উম কোৱা তোমাৰ কথা হেৰি কৰবাত ফুৰিব গৈছা নে লগৰ লগত?
ফুৰিব যোৱা লগৰ আছে ফুৰিব গৈছো বাৰু তুমি গৈছা নাই।
নাই ক'ত যাবা কোৱাচোন? ফুৰিবলগীয়া জেগাই নাই গোটেইকেইটা পুখুৰী আৰু জংঘলে আমাৰ পিনে
ফুৰিবলৈ যাবলৈ হলে ইয়াৰ পৰা একদম এক মাইল দূৰ যাব লাগিব।
অ ঘৰত নো কিমান থাকিবা নো ওলাই যাব লাগে আক'?
ওলাই যাব মানে কি জানা আমাৰ ঘৰত ঢেৰ কাম ছোৱালী বুলি কলেতো জানাই ঢেৰ কাম ওলাই যাব নোৱাৰা তেনে কে উলাও বুলি ক'লে, হয় নে নহয়। ল'ৰা মানুহ কি ওলাই গ'লেই হ'ল মাহঁতে কাম কৰিবই। নাই নোৱাৰি বুইছা কাম ধেৰ থাকে। কেতিয়াবা একদম ইম্পৰ্টেণ্ট কাম থাকিলে পাৰি আৰু দিয়ে তেতিয়া। এনে অযথা ঘূৰিব নিদিয়ে বাৰু এনে পৰীক্ষাও আহি আছে ছোৱালী মানুহ তেনেকে ঘূৰি থকাটো ভাল নহয় বুলি কয় আৰু।
অঁহ এইটো সময়ত পঢ়িব লাগে আক'?
ফুৰিব লাগে নহ'লে পিছত কেতিয়া ফুৰিবা ন? বুঢ়া হলে। উম এতিয়াই এনজয়মেন্টটো উঠাই লব লা বুঢ়া হম বেছিদিন নাই আৰু। বুইজা কেতিয়া শু সোনকালে বুঢ়া হম ঠিক নাই ৰ'বা, পঢ়া শুনা চোন হৈয়ে গ'ল আৰু। বিয়াখন? এ বিয়াৰ কথা নকবা ৰ'বা উপযুক্ত মানুহ পোৱা নাই।
অ
পালে চিন্তা কৰিম আৰু
অঁহ চিন্তা নকৰিবা, অলপ বিচাৰিবা তেতিয়া
বিচাৰিম মানে কাক বিছাৰিবা কোৱা আজিকালি চবে মানুহ জানাই নহয় কেনেকোৱা
বুজি পাইছা এ মানে চবকে বিশ্বাস কৰিব নোৱাৰি ন?
অ সেইটো হয় বাৰু।
উম।
এনে হেৰি আজি কি বনালে?
আজি উম ডালি। আৰু আৰু ভেন্দী।
ভিন্দী বনালে।
অ ভিন্দী।
বাহ মোৰ ফেভৰেট বনাইছে বস্তু আৰু?
আৰু চিকেন।
অ বাহ! চিকেন কেনেকে খোৱা তোমালোকে? আদা নহৰু দি ন নে গ গ্ৰেভী কৰি ন নে পানী দি কিনে?
অ তোমাৰ মছলা এনেকে গ্ৰভী বনাই বিলাহী
বিলাহী দিয়া ন।
হয়।
আচ্ছা মায়ে বনাইনে তুমি জানা?
মই জানো মইয়ে বনাম।
অ অ পাৰা ন বনাব লাগে আচলতে সবে বনাব লাগে আৰু শিকি থৈ দিলে ফিউচাৰলে কামত আহিব গম পাইছা নে নাই।
অ মোৰো কামত আহে বাৰু
অ এতিয়া চোৱা মায়ে যদি নোৱাৰে পিছলে কৰবাত গৈছে তোমাৰে কামত আহিব। তুমি বনাই খাবই লাগিব ন। মা নাথাকিলেও ভোকত থাকিবতো নোৱাৰা।
এইটোতো হয় বাৰু।
সেইটয়ে মা থাকিলে বনাই খাব পাৰিবা শিকি থিয়দিবা কিবা কিবি এটা। অলপ অকল মেগী সিজোৱাটো কিছু কিছুমানে বনাই শিকি থৈ দিয়ে নিজৰ পেটটো ভৰিবৰ কাৰণে বাকী ভাত চাতটো নোৱাৰে।
অ মই ভাতৰ বিষয়ে মানে গোটেইখিনি পাৰো আৰু।
পাৰা মানে বেলেগ নহয় যে মই যে নোৱাৰ দেই বেলেগে ছোৱালী মানুহ উ ছোৱালী ল'ৰা বুলি কথা নাই চব কৰিব লাগে।
অ মানুহ একেটাই।
অ খাই মেলি ভালকে আৰু পাৰি পাৰি কিয় নোৱাৰে। চেষ্টাৰ ওপৰত ডিপেণ্ডেণ্ট চব কৰিব পাৰি আজিকালি।
হয়।
তাকে বাকী এক্জামৰ কাৰণে পঢ়ি আছোঁ এতিয়া মই। এম এ এণ্ট্ৰেঞ্চৰ কাৰণে পৰীক্ষাটো যাতে ভাল হয় আৰু। আশা কৰিবা। ন পইচাটো ভালকে। আশীৰ্বাদ দিবা আশীৰ্বাদ দিবা মোৰ পৰীক্ষা যাতে ভাল হয়। চিটটো পালে মোৰ একদম মানে ভাল লাগি যাব বুজিছা এই দেও। বৰীয়া ক'ৰ্চটো হয় কিন্তু মানে কি হয় ভাল নহয় গম পাইছেনে মোৰ লগৰজনীয়ে কৰে। মানে যেনেকে চিত পিলাই এন্ত্ৰছেছ এক্সমটো দিছো। জোনটো চিত পাই ন সেইটো বেছি মূল্য দিৱৰিয়া কৰ্চটো বেছি ফুগ ফাগকে। কৰাই আৰু যায় আও সেইটো ইমানটা গুৰুত্ব দি নাচায় ভাল চিট এটা লৈ পেলাই ভাল এখন কলেজত নাম লিখাই পঢ়িব খুব মন আছে' সেইকাৰণে ভাল ভালকে পঢ়ো বোলো কিনো হয় এনেও টান আহিব বুলি কৈছে। কি বা পেপাৰ আহে নাজানো আৰু পঢ়ি থাকোঁ ন।
অ পঢ়ি থাকা ট্ৰাই কৰি থাকা।
তাই কৰিলেনো কি নোৱাৰি ন
উম
বাকী বাকী মাহঁতৰ ভাল
ভাল ভাল। তোমালোকৰ
আছো আৰু ভগানৰ কিবাত ভাল তোমালোকৰ আশিৰবাদ আছে।
অ অ কোৱা
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল'
হেল্ল
হেল্ল' হেল্ল'
হেল্ল'
অ শুনি আছোঁ অ শুনিছোঁ।
হেল্ল'
হেল্ল'
ব হেল্ল' অ কোৱা কোৱা।
অ কি নেটৱৰ্ক নাই আছে নেকি?
নেটৱৰ্কটো বেয়া নেকি নে মোৰ নেটৱৰ্কটোৱে বেয়া জানো মানে ভালকে মাত অহা নাই তোমাৰ
মোৰ নেটৱৰ্কটো বেয়া হ'ব পাৰে।
হ'ব পাৰে মোৰো বেয়া হ'ব পাৰে মই মানে হস্পতে লৈ আছো এতিয়া।
অ মোৰ এইফালে ফৰ জি চলি আছে নেটৱৰ্ক-
একে একে ফ'ৰ জি মোৰো চলি আছে আমাৰ এইফালে ইমানটা ভালকে নেটৱৰ্কটো নাপাই যে দিগদাৰ হয় কাৰণে
উম মুঠতে জংঘল এৰিয়া যে।
উম উম
বাহ, গছ বিলাক বেছি।
আচ্ছা বাৰু মাজে মাজে ক'ল কৰিবচোন।
হয় নিশ্চয় নিশ্চয়
বুইছা এতিয়া ৰাখিছো বাৰু কল কৰি বা মোক মাজে মাজে।
তই কৰিবি।
ঠিক আছে দিয়া।